আহ
শুনিছানে
অ শুনিছো দে আ ক কি খাই আছিলে হাঁহ মুৰ্গী মাত দি আছ যে মই এ ন আছো
এইকেইদা এইফালে অঁ এই হাঁহ মুগী হাঁহ কোমাম দানা দিছিল লৈে সেইকাৰণে
অ অ অ কেইটাছে
হাঁ কেইটাক দানা দিয়া কাৰণে হাঁহ কালি এটা মৰি থাকিলে কেনেকৈ মৰিলে জানো ডাঙৰ হাঁহ এটাই এতিয়া তিনিটা আছে চাৰিটা আছিলে
এনেকে মইিল কম্পানে
া গমেই গুৰিয়ে ধৰিলে নেকি পোৱালি দুটাও অকণ ডাঙৰ হৈছিলে পোৱালি দুটা ডাঙৰ এটা কালি ম থফালে জংঘল য গৈ আহে
উম হয় দে সেয়াই আহিব পাই কামুৰি কৰি তানে
কামত হৈ গ'ল চাগে গম নাপালোঁ এই পুখুৰীত থাকোঁতে পুখুৰীৰ পৰা মানে বামত উঠি আহে যে তেতিয়াই ধৰিলে
অ
পুখুৰীত থাকিলে নধৰে পুখুৰীৰ পৰা উঠি আহে যে অঁ পুখুৰীত পানী থাকে খাবৰ খানে উঠি আহে যেহে তেতিয়াাই ধৰেহি
আহ পুখুৰী আছে যদি সোমাব এখে্ত যেনেকে নৰ গুৰি এইবিলাক বহুত
অঁ নেট দিয়া হৈ আছে একে তলৰ পৰা ওপৰলৈকে হাবা চপা আহিব বুলি পেলাই ওখৰকৈ নেট দিয়া হৈ আছে অ চায়োকা আষে
হয় হয় চ ঘুমাা হে
তথাপিও সোমাই আহে হাপা নাই আহাঁ বাৰু এই গুঞয়ে কোনফালেদি ক'ৰবাত হেৰি
অ অ নহলে সৰক আহে কিজানি কোনোবা
উম এইেই কিবা জেওৰা চেওৱৰা ভাঙি যায়গৈ যে ফুটাটো ওলাই যায়গৈ সেইফালেদি আহি যায় চাগে
তেওঁ হেৰি পুখুৰীতটো আছে কাৰণে সুবিধাও হৈছে হয় পুহিবৰ কাৰণে
অঁ
মাছ আছে নেকি পখুৰীটোত
মাছ এইছিলো অ
তে নিকিনাকে খাব পাৰ নহলে
অঁ এবাৰ ধৰাই নাই পোৱালি হওক বুলি পেললে থৈ দিছোঁ শিঙি মাছ মাগুৰ মাছ
আহ সেইবিলাক মাছছে অ ভ দামী দামী মাছ কেইটাই দিছ ভাগি অ কিনিব ইমান দাম সেইকেইটা পোৱাও নাযায় হে
উ এই ভাইটিয়ে মানে ওচৰৰতে পুখুৰী এটা পথাৰত পুুৰী কৈ কিিনিছিলে কিনেতে মাগুৰ মাছ ওলাইছ ধেৰ এক কেইটামান আ পেলাই এৰি দিলোঁহি তাতে খাবৰ কাৰণে অনা সৰু সৰু সৰুকেইটা এৰি দিলোঁ সেই ডাঙৰকেইটা খাই ওালোঁ পুখুৰীৰ কণীৰ পৰাই পোৱালি হৈছে চাগে
সনেকে খাব কাৰণে আনাক কোন থকা আছিলে তাত ৰ হেৰি কৰি দিওঁ পুখুৰীত কেইটামান দি থৈ দিওঁ কণী ওলাইছে যেতিয়া। হেৰি দি পেলাই থৈ দিছোঁ পুখুৰী আৰু হেৰি মাছো আছে। কি কুঁহি মাছ, ৰৌ মাছ কেটামান।
এ দি পেলাই থৈ দিছোঁ। হেল্ল'। শুনিছ নে?
আহ শুনি আছো চ শুনি আছা।
অ' মই শুনি আছো মাত বোল নাই আকৌ।
আ ময়ও কৈ আছো কথা। ময়ও শুনি আছো তোৰ তো। এটা ত তাহাঁত বোলো পতিটো বস্ত কিন কিনাকে হয় হাঁহ প হাঁহ মুৰ্গী কণী মাছ।
অ' কম মানহ কাৰণে হৈ যায় আৰু
অ'।
পুখুৰীও বেছি ডাঙৰ নহয় যে। মুৰ্গী অ', অ' ঘৰতে খাই থাকিব পাৰিলেও বহুত। এনেওতো সদায় খাই ভাল নালাগে।
কেতিয়াবা কেতিয়াবা খোৱা যায় কিনি নানিলে হ'ল আৰু যে ঘৰৰ পৰাই লোকেল নহবা কেনেকুৱা কি কি বস্তু দিয়ে ঠিক নাই।
এতিয়া ঘৰ পুখুৰীতে হৈ থাকে আমি একো নিদিওঁ যেতিয়া।
অ' আজিকালি যে সাৰো দিয়ে গম পালি মাছ ডাঙৰ হবৰ কাৰণে কিবা এটা সাৰ দিয়ে।
ডাঙৰ হ'বলৈ ইউৰিয়া দিয়ে ইউৰিয়া।
অ' ইউৰিয়া দি আছে।
অ' মই দেখিছোয়ে। আমাৰ ওচৰৰ মানুহে মাৰি থকা সাৰ মাছকেটা একো এক নেলাগে। তেতিয়া সোনকালে ডাঙৰ হয়। আমাৰ ডাঙৰ নহ'লেও নাই। খাই থাকিব পাৰিলেই হ'লা ঘৰতে। খাৰ দি কিনি খোৱাতকৈ। সাৰ নিদিয়াকৈ খোৱাকেইটাই ভাল। লোকেল মাছ। পথাৰত হোৱাৰ নিচিনাই হয় আৰু লোকেল মাছখিনি। সৰু সৰু মাছ হ'লেও খাই ভাল লাগে পুঠি মাছ পুঠি মাছো হয়।
অ' পুঠি মাছ কেইটাও খাই ভাল লাগে ন। পুঠি মাছ কেইটাও ধুনীয়া লাগে খাই।
অ' পেটলা পেটলা হয় কণী হ'লে আকৌ হেৰি দৰিকণা মাছখিনি হয়।
আহ অ' দৰিকনা কেইটাও খাই ভাল লাগে। পথাৰ ফালৰ পৰা আহে চাগ পথাৰ। অ' পথাৰ আ তেনেকে ওচৰত আকৌ।
ওচৰত পথাৰ আছে তাত
অ' আহ বৰষুণ পৰিলে সে পায় জঁপিয়াই আহে গম পালি। এই আমি যে কোৱাটাত আছিলো কোৱাটাত যে ওচৰে পাজৰে পথাৰ পথাৰখন নাছিলে কিন্তু দেই কোৱাটাৰতে একেবাৰে বৰষুণ পৰিলে এনেকুৱা বৰষুণ পয় নহয় কেতিয়াবা এই জুলাই মাহত তেতিয়া গোটেই পানী হৈ যায় মানে। তালখন তাতে একেমান মাছ একেবাৰে
মাছৰ ওজন আহি যায় আগৌ মানে পথাৰৰ মাছখিনি চব গুচি আহে।
চব গুচি আহে, একে ধৰিব পৰা হয় একে, একে ধুনীয়াকে দেখা পোৱা যায় ফট-ফটকে মানে পানীখিনি। এ তাৰ পৰা ধৰিবও পাৰি মানে ইমান ধুনীয়াকে, সে দৰিকণা মাছো থাকে। এ গৰৈ মাছ আকৌ এনেকে কিবা খিনি মাছ থাকে সৰু-সৰু পোৱালি মাছ। ইমান ভাল লাগে চাইহে কথা পাই আহে দে, তহঁতৰ এতিয়ালৈ
আমাৰ সেই তেনেকে পথাৰ পৰা আহে চাগে!
অহ ভালেই হৈছে দে আহিলে অহ। মাছটো আহি পেলাই ইয়াতে ৰৈ যাব এতিয়া তহঁতৰ
অ' বেছি বৰষুণ হ'লে, কম হ'লে নাহে। বেছি হ'লে এবাৰ যোৱাবাৰ নেকি, একে দৰিকণা মাছ ঢেৰ আছিলে। জাকৈ লৈ লৈ পানী শুকাই যোৱাৰ পিছত জাকৈ দি মাৰি একেবাৰে পানী শুকোৱা নাই আৰু পানী হেৰি হ'লে মটৰদি পানী দি থৈ দিও আৰু মাছকেইটা থাকক বুলি তেতিয়াহে কণী পাৰিলে বেছি হ'ব ন।
অহ তেনেকে বেছি হ'ব।
কাৱ ভাইটিয়ে বোলে কাৱৈ মাছো হওক বুলি বোলে সি এৰি দিছে।
উ অহ-অহ। তাকে নো উম।
তেনেকৈ
ফোনটো আহে এ হৈ ওচৰতে ভাইটিহঁতো সহায় কৰে হয়, ভালে আৰু
সি আনে মাছ আনিলে এই দিয়েহি পুখুৰীতে হৈ থকা বোলে ডাঙৰ হ'ব কণী পাৰিব বুলি। খোৱা কিতা খাই নোখোৱা কেইটা এই এইকেইটা বোলে বেছি সৰু-সৰু এইকেইটা এৰি দিব পাৰি। মানে নমৰে, সেইকেইটা এৰি দিয়ে আৰু
দি দি এ আহে আৰু একেবাৰে সৰুটো আৰু
হা।
একেবাৰে সৰু ভাইটিটো।
এক একেবাৰে নুশুকায়, অ' একেবাৰে সৰুও নহয় আৰু অকণমান ডাঙৰ হৈছে, গৰৈ মাছটো যেনেকৈ অকণমান হেই আঙুলিটো সমান জোখৰ ডাঙৰ হয় আৰু তেনেকুৱা কেইটা। সেইকাৰণে আৰু বাচি থাকিবলৈ এলাহ লাগে।
আগতে যে শুকান মাছটো যে শুকুৱাই ন ইমান ভাল লাগে গৰ মাৰিত যে এতে সেই জুইত আজিকালি সেইটো নুশুকোৱাই হ'ল, নুশুকুৱাই হ'ল বেচা মাছ উ জুই মাছে নহওক জুইত শুকাই যে সৰু-সৰু মাছটো ভাল লাগে খাই। চুনা খিনি একদম অ'। অ' ভাল লাগে আকৌ এতিয়া নাপাওে নহয় সেনেকুৱা শুকান মাছ। এতিয়া কোনেও নুশুকুৱাই হ'ল। শুকা হ'ল। ন নে পায় নে নাপায়, নোপোৱাই হ'ল সকল মা
হয়। পায় আৰু পায়।
অ' কিনা মাছো, কিনা মাছটো, খাব ভাল নালাগে অকণো। কিমান সোপানটো অহ। সেই যে। পইচা যে মস্ত পায়।
অ' পায়।
অ'।
বেচা মাছ ওলাই তাৰপিছত আকৌ কিবা দৰিকণা মাছ চৰিকনা মাছ এই যোৱাবাৰ শুকুৱাইছিলো এই মই। শুকুৱাই পেলাই চাটনি তাটনি বনাই খাওঁ দে সোনকালে নাইকিয়াই হৈ যায়।
অ শুকান খাই ভাল লাগে আকৌ।
দে আকৌ উম।
মোক আকৌ এবাৰ হেৰি মানুহে মোৱা মাছ শুকান অন্ধ্ৰপ্ৰদেশৰ মানুহো লৈ আহি দিছ চেজে সন্ধা এক কেজি আনিছিলে। অ চাৰিশ টকা দি পেলাই এক কেজি আনি দিছিলে। তাৰপা বহুত খালোঁ ইমান উম। মোৱা মাছটোৰ এই
বহুত দাম আকৌ আজিকালি পুঠি মাছৰ দুশ তিনি চাৰিশ তেনেকুৱা কেজি।
অহ শুকান মাছযে তাতে আৰু দাম অহ। তাৰপা সে ধুনীয়া শুনা মানে ঘৰত খোৱা নাই খান্দ সেইপিনে পায়ে মানে সেইটো মাছ বহুত মানে ভাল আৰু হেৰি মিছা মাছটো যে মিছা মাছটো এবাৰ আনি ঘৰত খাব আনিছে কেইটামান এনেয়ে দিছে মানে আৰু। সেইটো
সেই চব মাছে খাই ভাল লাগে আকৌ।
চব মাছে ভাল লাগে অ।
শুকান মাছকেইটা ঘৰত শুকোৱা মাছ চব ভালেই লাগে।
ঘৰত শুকান খিনিটো আৰু ভাল লাগে খাই টেষ্টি আগতেই তে কৰি থাকে হয় ন বহুত বিয়া সেনেতে গুৰুত্ব নাইকিয়া হ পালেও ম
হ'ব দে। নোহোনা হলং গৈ